অ' কি কৰি আছ। অ', মোৰ মাতটো শুনা পাইছেনে?
অ' বাকী তোমাৰ খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই তোমাৰ
অ তাকে বহুত দিনৰ মূৰত ফোন কৰিছো গম পাইছা নাই
আহ কোৱা
তাকে তোমাৰ হেৰি
মাহঁতক খবৰ ভালেই তোমালোকৰ
অঁ হেৰি নহয় ভাত পানী খালা নে নাই
অ খালো
অঁ অঁ অঁ কিহে খালা বা ভাত আপোনি
ভাত পানী আলি দালি
অঁ অঁ অঁ
তুমি
ম মইও খালো ময়ো খালো ভাত তাকে মই এই কি হ'ল মানে আমাৰ হেৰি মাটি দালি বনাইছিলে মানে মাটিমাহৰ খাই বনাইছিলে তাৰপিছত আকৌ আচাৰ বনাই আচাৰ আচাৰ ম মানে আচাৰ চাচাৰ বনাই থাকে মানে তাৰপিছত এইবোৰ আচাৰ চাচাৰ আছিলে তাৰপা তেনেকে
অ
তোমালোকৰ সেইফালে আচাৰ চাচাৰ বনাইছে নাই
বনাইছে অ আহ
তাকে তাকে হে নহয় বাকী আহ কি কি আচাৰ বনাইছেনো মায় মায়ে
মায় আমৰ আচাৰ আমলখি আচাৰ
অ অ